তুঁহো
শুনিছোঁ আপুনি
শুনিছো কেনে আছা?
ভালে আছো আপুনি?
মোৰো ভাল ময়ো ভালে আছোঁ। অ আজি ভাবিছিলো অসমৰ সংস্কৃতি ৰ বিষয়ে অলপমান আলোচনা কৰোঁ
হয় ঠিকে কৈছা অসম বিহু জাতি জন বহু জা জাতি জনগোষ্ঠীৰ মিলনভূমি বুলি কোৱা হয়।
হয় আহোম, বড়ো, মিচিং, কাৰ্বি, ৰাভা, ডিমাচা, তিৱা আদি বিভিন্ন জনগোষ্ঠীয়ে নিজা নিজৰ আহ নিজা পৰম্পৰা আৰু সংস্কৃতিৰে অসমৰ আহ সংস্কৃতিক সমৃদ্ধ কৰিছে নহয় ন জানো,
হয় অসমৰ সংস্কৃতিৰ মূল বৈশিষ্ট্য কি বুলি ভাবে আপুনি?
মোৰ মতেদি অসমৰ সংস্কৃতিৰ মূল বৈশিষ্ট্য হৈছে ঐক্য সম্প্ৰীতি অতিথি পৰাৰায়ণতা আৰু প্ৰকৃতিৰ সৈতে নিবিড় সম্পৰ্ক এইটোৱে মই অসমৰ সংস্কৃতিৰ মূল বৈশিষ্ট্ বুলি ভাবোঁ। অ বাৰু মুৱা অসমৰ উৎসৱসমূহৰ বিষয়ে অলপ কওকচোন,
অসমৰ আটাইতকৈ জনপ্ৰিয় উৎসৱ হৈছে বিহু, বিহু কেৱল উৎসৱেই নহয় ই অসমীয়া জাতিৰ জীৱন, কৃষি আৰু সংস্কৃতিৰ প্ৰতীক।
হয় ঠিকেই কৈছে বা বাৰু বিহু কেই প্ৰকাৰ?
বিহু তিনিটা ৰঙালী বিহু বা আহ ৰঙালী বিহু বা ৰঙালী বিহু বা বহাগ বিহু, কাতি বিহু বা কঙালী বিহু, ভোগালী বিহু বা মাঘ বিহু। অ মাঘ বিহু
হয়
ৰঙালী বিহুৰ বিশেষত্ব কি বাৰু?
আহ ৰঙালী বিহুৰ বিষতা আহ ক'বলৈ গ'লে মানে ৰঙালী বিহু অসমীয়া নৱবৰ্ষৰ আৰম্ভণিৰ উৎসৱ হয় যেতিয়া নৱবৰ্ষ ষ্টাৰ্ট হয় নতুন বছৰ মানে আৰম্ভণি বছৰৰ আৰম্ভণি হয় তেতিয়া ৰঙালী বিহু আমাৰ আ আৰম্ভণি হয় আমি সকলোৱে তে এতিয়া ৰঙালী বিহু উদযাপন কৰোঁ এই সময়ত আহ মানুহে নতুন কাপোৰ পিন্ধে আহ বিহু নাচ নাচে বিহু গীত গায়, আৰু আনন্দ উল্লাস কৰে বহু ধৰণৰ আ সাংস্কৃতিক হম সাংস্কৃতিক সন্ধিয়াও মানে ৰঙালী বিহুৰ সময়ত কৰে য'ত বিভিন্ন ধৰণৰ অহ ডেকা গাভৰুৱে বিভিন্ন ধৰণৰ আহ গীত উ বিভিন্ন ধৰণৰ নাচ আহ পৰিবেশন কৰে নহয়নে? বাৰু
হয় হয় ঠিকে কৈছে
হয় অ বাৰু বিহু নাচ আৰু বিহু গীতৰ বিষয়ে অলপমান আহ ক'ব পাৰিবনে আপুনি?
পাৰিম -বিহু নাচ অসমৰ লোকনৃত্যৰ ভিতৰত আটাইতকৈ জনপ্ৰিয়। ধোল, পেঁপা, গ গগনা, টকা আৰু তালৰ ফুলত যুৱক যুৱতী স নৃত্য প্ৰদৰ্শন কৰে ঘৰে ঘৰে বিহু হুঁচৰি দি ফুৰে বিহু গীতত প্ৰেম প্ৰকৃতি আৰু জীৱনৰ বি বিভিন্ন অনুভূতি প্ৰকাশ পায় এটা আনন্দময় পৰিৱেশ বিৰাজ কৰে সকলো ফালে, এইখিনি সময়ত।
হয়, এইটো ঠিকেই কৈছে আপুনি।
বাৰু অসমৰ পৰম্পৰাগত পোছাকৰ বিষয়ে আপুনি কিবা ক'ব পাৰিব নেকি?
হয় অসমৰ পৰম্পৰাগত পোচাকযোৰটো হ'ল মেখেলা চাদৰ। আৰু ল'ৰাবোৰৰ হ'ল গামোচা, ধুতি, থুুৰীয়া এইবোৰ অসমৰ মহিলাকৰ পৰম্পৰাগত পোছাক হৈছে। মখেলা চাদৰ আৰু পুৰুষসকলে ধুতি, চুৰিয়া আৰু গামোচা ব্যৱহাৰ কৰে। গামোচা অসমীয়া সংস্কৃতিৰ এক বিশেষ পৰিচয় হয়। গামোচাই গামোচাৰে অসমীয়া সংস্কৃতিৰ সন্মান জড়িত হৈ আছে কাৰোবাক। সন্মান জনাবলৈ হ'লে আমি সদায় মানে। গামোচা এখন ব্যৱহাৰ কৰো
হয় বুজ।
হয় হয় আৰু গামোচাৰ সাংস্কৃতিক গুৰুত্ব কিমান জানেনে আপুনি?
জানো গামোচা কেৱল এখন কাপোৰ নহয় ই সন্মান, মৰম আৰু আতিথ্যৰ প্ৰতিক। কোনো অতিথিক আদৰণি জনাবলৈ গামোচা প্ৰদাণ কৰা হয় কাৰোবাক সন্মান জনাবলৈ গামোচা প্ৰদাণ কৰা হয়। বিশেষ বিশেষ স্থানত গামোচা আমি ব্যৱহাৰ কৰোঁ
হয় ঠিকেই কৈছে। অসমৰ হস্তশিল্পৰ বিষয়ে অলপ ক'ব পাৰিবনে আপুনি
পাৰিম পাৰিম অসমৰ তাঁত শিল্প বিশ্ববিখ্যাত। বিশেষকৈ মুগা এ়ৰি আৰু পাট ৰেছমৰ কাপোৰে বিশ্বজুৰি সুনাম অৰ্জন কৰে আহ শুৱালকুছি বিশেষকৈ আহ পাট মুগা কাপোৰৰ বাবে বিখ্যাত ই বিশ্ববিখ্যাত হোৱালকুচি
হয় ঠিকেই ঠিকেই কৈছে তাতে বহুত ধৰণৰ তাতপোছাক পোৱা যায় বা পাট মুগা দেুৱ পাটৰ কাপোৰৰ কাৰণে বিখ্যাত নহয়নে বাৰু
হয় হয় বাৰু মুগাৰ আচ মৰ বিশেষত ক কি
আহ মুগা ৰেচম কেৱল অসমতে উৎপাদিত হয় কাৰণ মুগা কাপোৰ যিটো আমাৰ অসমৰ সংস্কৃতিৰ এক অমূল্য সম্পদ হয় ত' সেইবাবে মুগা কাপোৰটো বেছিকৈ অসমতে চলে আৰু ইয়াৰ স্বাভাৱিক আহ সোণালী ৰং আৰু দীঘলীয়া স্থায়ত্ব ইয়াক অতি মূল্যবান কৰি তুলিছে আৰু মুগা সূতাটো যেনেকে মুগা পলু ওলাই উলিয়াই লয় সেইটোকে আমি মুগা ৰেচম বুলি কওঁ
হয়
হয় আহ অসমৰ খাদ্য সংস্কৃতিৰ বিষয়ে কিবা ক'ব পাৰিব নেকি?
পাৰিম অসমৰ খাদ্য সংস্কৃতি সহজ স্বাস্থ্যকৰ আৰু প্ৰাকৃতিক ভাত মাছ শাক পাচলি খাৰ আৰু টেঙা অসমীয়া খাদ্যৰ বিশেষ অংগ
হয় এইটো ঠিকেই কৈছে বিভিন্ন ধৰণৰ খাদ্য যেনেকে খাৰ খাৰ হওক যেনেকে আমি খাৰ ভাত খাওঁ টেঙা মাছৰ মাছ টেঙা টেঙাৰ জোল জোলেৰে বনাই লওঁ তো সেই মানে সেইবিলাক থলুৱা খাদ্য আচলতে অসমতে অকল পোৱা যায় নহয়নে?
হয় হয় বাৰু খাৰ আৰু টেঙাৰ বিষয়ে অলপ বুজাই কব পাৰিব নেকি?
নিশ্চয় আহ খাৰ কলগছৰ চাইৰ পৰা তৈয়াৰ কৰা হয় আহ ই এক বিশেষ খাদ্য আনহাতে আহ টেঙা হৈছে টেঙা সাদ সোৱাদযুক্ত মাছ বা শাক পাচলিৰ ব্যঞ্জন আহ যি অসমীয়া খাদ্যত বিশেষ স্থান অধিকাৰ কৰি আহিছে মই আগতে কলো আপোনাক। যে যেনেকৈ আমি অসমীয়া সংস্কৃতিত টেঙাৰে যিকোনো টেঙাৰে থেকেৰা টেঙা হওক ঔটেঙা হওক বা বগৰী টেঙা হওক তাৰে সেই তাৰে জৰিয়তে আমি মাছৰ আঞ্জা বনা বনাওঁ বা শাক শাক পাচলি বা বিভিন্ন ধৰণৰ ব্যঞ্জন বনোৱা যায় আৰু নেমুটেঙা নেমু টেঙাৰেও আমি বনাও। আৰু খাৰ যিটো খাৰটো হল কলগছৰ পৰা তৈয়াৰ কৰা যায় সেই সেই খাৰৰে আমি খাৰ ভাতো বনাই খাওঁ বা খাৰেৰে আমি বিভিন্ন ধৰণৰ ব্যঞ্জন তৈয়াৰ কৰিব পাৰোঁ
ঠিকে কৈছ।
হয় অসমৰ ধৰ্মীয় আৰু আধ্যাত্মিক সংস্কৃতিৰ বিষয়ে আপুনি কি ভাবে।
মই ভাবো যে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে অসমৰ সমাজ আৰু সংস্কৃতিত গভীৰ প্ৰভাৱ পেলাই গৈছে তেওঁৰ এক শৰণ ধৰ্ম এক শৰণ নামধৰ্মই সমাজত ঐক্যভাতৃত্ববোৰ স্থাপন কৰিছে।
হয় ঠিকেই কৈছে তেওঁলোকে বিশ্বজুৰি মানে বহু ঠাইত নিজৰ ধৰ্ম প্ৰচাৰ কৰিছে সনাতন ধৰ্ম নহয়নে বাৰু?
স্থাপন কৰিছে
হয় তেনেকে এতিয়া হয় কওঁক
আপুনি বাৰু কেইখনমান সত্ৰৰ নাম জানেনে?
হয় বহু তেওঁলোকেতো বহু ঠাইতে মানে সত্ৰ হেৰি কৰিছে। স্থাপন কৰিছে যেনেকে বৰপেটা এটা সত্ৰ হ'ল সেইখন এখন বহুত ডাঙৰ সত্ৰ বৰ বৰপেটা সত্ৰ বৰদোৱা সত্ৰ সত্ৰ নহয়নে বাৰু হয়। হয় অ বাৰু নামঘৰ আৰু সত্ৰৰ ভূমি নামঘৰ আৰু সত্ৰৰ ভূমিকা কি
নামঘৰ হৈছে ধৰ্মীয় সামাজিক আৰু সাংস্কৃতিক কাৰ্যকলাপৰ কেন্দ্ৰ সত্ৰসমূহে বৈষ্ণৱ সং কৃতি সাহিত্য সংগীত আৰু নৃত্য সত্ৰ সংৰক্ষণ কৰি আহিছে।
হয় ঠিকেই কৈছে
ভূমিকা বহু বিশেষ
হয় হয়
বাৰু অসমৰ সংগীত আৰু নৃত্যৰ বিষয়ে কিবা ক'ব পাৰিব নেকি
নিশ্চয় অসমৰ সংগীত আৰু নৃত্যই বহুখিনি ভূমিকা আগবঢ়াইছে অসমৰ সংস্কৃতিত অসমৰ লোকসংগীত বিহুগীত টোকাৰী গীত জিকিৰ জাৰি আদি অত্যন্ত সমৃদ্ধ হয় সত্ৰীয়া নৃত্য ভাৰত ৰ শাস্ত্ৰীয় নৃত্যসমূহৰ ভিতৰত এক অন্যতম নৃত্য হয়
ঠিকে কৈছ
অসমৰ প্ৰাকৃতিক পৰিৱেশে সংস্কৃতিত কেনেকুৱা প্ৰভাৱ পেলাইছে বাৰু
অসমৰ প্ৰাকৃতিক পৰিৱেশ যেনে ব্ৰহ্মপুত্ৰ নদী সেউজীয়া পাহাৰ বনাঞ্চল আৰু কৃষিভিত্তিক জীৱনে অসমৰ সাংস্কৃতিক বহলভাৱে প্ৰভাৱ প্ৰভাৱিত কৰিছে গীত নৃত্য আৰু সাহিত্যত প্ৰকৃতিৰ প্ৰতিফলন স্পষ্টভাৱে দেখা যায়
হয় ঠিকেই কৈছে বহুখিনি ব্ৰহ্মপুত্ৰ নদী যেনেকে ইমান কেইখন ৰাজ্যৰ মাজেৰে বৈ গৈছে অ ইমান দোৰ ৰাইজৰ এক একেলগে সন্মিলিত কৰিছে নহয়নে বাৰু
হয় হয় ঠিকেই কৈছে অসমৰ সাহিত্য আৰু ভাষাৰ বিষয়ে কি ক'ব পাৰিবা
অসমীয়া ভাষা নিজৰ মাজতে নিজেই বহুত চহকী হয় অসমীয়া ভাষা অসমৰ সাংস্কৃতি ঐতিহ্যৰ এক মূল ভেটি যেনে সাহিত্য কবিতা নাটক আৰু উপন্যাসৰ জৰিয়তে অসমীয়া সংস্কৃতি বিশ্ব দৰবত প্ৰতিষ্ঠা লাভ কৰিছে বহুজন মানে মহাজ্ঞানী যোনে অসমীয়া সাহিত্যক অসমীয়া সংস্কৃতিক আগুৱাই লৈ গৈছে
হয়
হয়। অ বাৰু আধুনিক যুগত অসমৰ সংস্কৃতি সংৰক্ষণৰ বাবে কি কৰিব লাগে।
আধুনিক যুগত অসমৰ সংস্কৃতি। সংস্কৃতি সংৰক্ষণৰ বাবে নতুন প্ৰজন্মক নিজৰ ভাষা, সাহিত্য পৰম্পৰা লোকসংগীত আৰু উৎসৱৰ সৈতে পৰিচিত কৰাব লাগে। লগতে সাংস্কৃতিক অনুষ্ঠানৰ শিক্ষাৰ জডৰিয়তে ঐতিহ্য সংৰক্ষণ কৰিব লাগে।
হয় ঠিকে কৈছে, এইখিনি বহুতেই প্ৰয়োজনীয়।
হয় বাৰু বিশ্বায়নৰ যুগত সংস্কৃতি সংৰক্ষণ কিয়, জৰুৰী আপুনি কি ভাবে।
অ সংস্কৃতিয়ে ক'ব গ'লে যে, অ মোৰ মতেদি ক'ব গ'লে সংস্কৃতি। আমাৰ পৰিচয় বহন কৰে, নিজৰ সংস্কৃতি সংৰক্ষ্যণ। সংৰক্ষ্যণ নকৰিলে জাতি স্বকীয়তা হেৰাই যাব পাৰে। আমি হলে আমাৰ সংস্কৃতিত বচাই ৰাখিবলৈ চেষ্টা কৰিব লাগে আঁ। আমাৰ সংস্কৃতিটো বচাবৰ কাৰণে, আমি যিমানখিনি পাৰোঁ সিমানখিনি আমাৰ যোগদান দিয়া উচিত।
হয়।
নহয়নে বাৰু।
হয় বাৰু।
হয়। অ অসমৰ সংস্কৃতিৰ, আটাইতকৈ ডাঙৰ শক্তি কি বুলি ভাবে আপুনি।
অসমৰ সংস্কৃতিৰ আটাইতকৈ ডাঙৰ শক্তি বৈচিত্ৰৰ মাজত ঐক্য। বিভিন্ন জনগোষ্ঠীয়ে একেলগে বাস কৰি সমৃদ্ধিৰ এক। সুন্দৰ উদাহৰণ সৃষ্টি কৰিছে।
কি কৈছে খুব সুন্দৰকৈ অসমৰ সংস্কৃতিৰ বিষয়ে আপুনি জনাই দিলে দেই, আজিৰ আলোচনা মোৰ বহুত ভাল লাগিল।
মোৰো বহুত ভাল লাগিল। আপোনাৰ লগত আলোচনা কৰি।
হয়, ঠিক আছে বাৰু আকৌ এটা নতুন বিষয়ত আলোচনা কৰিম আজিলৈ ধন্যবাদ।
অ দিয়ক বিদায়।
বিদায়।
দেহ।